অঁ শুনিছা?
হেল্ল' অ শুনি আছোঁ।
উম কি কৰিছা? ফোনটো কাটি গল।
অ মানে কিবা নেটৱৰ্কটো গুচি গ'ল এইটো কাৰণে।
অঁ।
অঁ।
দেৰিয়ে হ'ব। অঁ।
অঁ দেৰি হ'ব চাগে? কিবা বৰষুণ দিছে ন, আৰু বৰষুণ দিলে মানে জুইটো বেছি নুজুলে সেইটো কাৰণে।
অঁ দেৰি হয়।
উ তুমি কি কৰি আছা এতিয়া?
মই এনেই আছো, মই বস্তু এটা বিচাৰি আছো মই বিচাৰি পোৱা নাই মানে।
অহ কি বস্তু?
এ মোৰ কাপোৰ এটা।
অ অহ।
হে তুমিতো এবাৰ যদি ফুৰিবলে যোৱা নহয়। তেনেহলেটো ঘৰলে যাবাগৈ ন?
কি? কি কি কি কৈছি
যদি বোলো তোমালোক ফুৰিব যোৱা নহয় তেনেহলেতো ডাইৰেক্ট ঘৰলে যাবা।
অঁ ঘৰতে যাম ডাইৰেক্ট মানে যদি নাযায়।
তেতিয়া ঘৰৰ ক'বালে ফুৰিবলৈ যাবা নেকি?
ঘৰত উমহোঁ নাযাওঁ চাগে মই কিবা ঘৰতে ধান লগাব লাগিব।
অ তুমি জানা?
তুমি নাজানা নেকি?
উমহোঁ আমাৰ সেইবিলাক নকৰে ন' তেনেকে মানে আমাৰ ঘৰত নকৰে।
অঁ অহ।
অ আমাৰ সেইফালে চনমাৰিত কিছুমানে কৰে কিন্তু মানে চব জেগাতে নকৰে তাৰমানে আমাৰ সেইকণ জেগাত নকৰেই। আমাৰ জেগাকণ মানে অলপ মৰ্ডাণ টাইপ।
অহ মানে আমাৰ এইফালে চবে কৰি আছে এনেকে।
উম উম।
এইটো কাৰণে ময়ো মানে শিকিছিলোঁ।
অঁ গম পাইছোঁ।
উমহ।
আমাৰ মানে তেনেকে খেতি - বাতি খিনি
উম উম।
আমাৰ ওচৰৰ মানুহ বিলাকে তেনেকে নকৰে মানে যে বেলেগক যে আধি দি দিয়ে যে। গম পাইছা ন? বেলেগক যে কৰিব দিয়ে পইচা তেনেকে তাৰপিছতে গোটেই ধান ভাগ কৰে যে।
অহ গম পাওঁ আমাৰ ফালেও এনেকাও আছে মানে নিজৰ নাই যদি বেলেগৰ পৰা লৈ লওঁ আৰু তাৰপিছত আধা আধা মানে ভাগ কৰি লয় এনেকে।
অ
উমহ।
আমাৰ সেই তেনেকে দি দিয়ে মানে বেলেগক।
অহ।
আৰু আমাৰ দেউতাৰ মাটি নাই তেনেকে খেতি কৰা।
অঁ অহ।
আগতে ককা আইতাহঁত থাকোতে আছিলে।
উমহ।
এতিয়া নাই।
মানে আমাৰ ঘৰতো তো নাই। কিন্তু আমাৰ ফালে ঢেৰ আছে ন, ডাঙৰ ডাঙৰ আছে আমাৰ ফালে। তুমি কি কি কৰিব জানা?
মানে কি কেনেকুৱা কথা সুধিছা?
মানে কি কি কাম কৰিব জানে তুমি?
অঁ ঘৰৰ কাম বিলাক কৰিব জানো মানে।
অঁ।
ভাত বনোৱা, কাপোৰ ধোৱা, বাচন ধোৱা সেইবিলাক।
অঁ অঁ।
মানে কিছুমান নাজানে ন এইবিলাকো নকৰে মানে।
অঁ অঁ গম পাইছোঁ জানো মই সেইবিলাক।
অ মইও জানো মই কিবা আগত আগত পৰাও এনেকা কৰি আছোঁ, আমাৰ ফালে চব কৰে এইবিলাক কামটো।
অ সেইবিলাক আমাৰো কৰে, ময়ও কৰোঁ।
মানে ভাত বনোৱা, কাপোৰ ধোৱা, চব্জি বনোৱা এইবিলাকতো মানে
আমাৰ ছোৱালীতো জানিবই লাগে লাগিব ন এইবিলাকটো? উম কিন্তু কিছুমান নকৰে এইবিলাক।
আমাৰ সিফালে ল'ৰা মানুহেও কৰে।
অঁ। উহম্
তোমালোকৰ সেইফালে কৰে নাই ল'ৰা মানুহে?
কৰে।
অঁ।
উম।
হেল্ল।
অ কোৱা।
কিবা ঘৰত পৰা আহিলে আমি ইয়াত গুৱাহাটীৰত ফুৰিব যাম নেকি?
অ যাবা নেকি? হব উলিয়াবা যাম তেতিয়া।
মানে যদি সময় পালে যাম, মানে কিবা তোমাৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখ পৰা ভেকেশ্যন দিব আমি গম নাপাওঁ ন। এইটো কাৰণে যদি সময়টো মিলে
উম অঁ হ'ব। ওলাবা যাম দিয়া, ঘৰ পা অহাৰ পিছত ন?
অ ইয়া ঘৰ পৰা অহাৰ পিছত, এতিয়া নহয় এতিয়াতো টাইমেই নাই।
অ সেইটোৱে মোক আকৌ এবাৰ ঘৰলে গলে মোক মোবাইল দিম বুলি কৈছে।
অহ।
মই চাগে অ' নেটৱৰ্ক মই চাগে ওৱান প্লাছ লম। সেইকাৰণে মানে সেই
এইটো
ওৱান প্লাছ ন? তাৰ মানে প্ৰথম ইমান পইচা দিম বুলি কোৱা নাছিলে। সেইকাৰণে মানে মই নাথিম লম বুলি ভাবি আছিলোঁ। এতিয়া মানে মোক কৈছে এই চল্লিছ হাজাৰ মান দিম বুলি
অ' অ'।
সেইকাৰণে তেতিয়াতো ওৱান প্লাছ পাই যাম ন কিমান মানত। সেইকাৰণে মানে ঘৰলে মোৰ যাবলৈও মন গৈ আছে।
আ।
উম।
কেমেৰাটো ভালে আছে ওৱান প্লাছৰ।
অ' কেমেৰাও ভাল বেটেৰী ভাল চব ভাল। এনে নাথিমো ভাল দেই।
অ' ভালে আছে কিবা চেমচাংও ভালে আছে কেমেৰাও ভালে আছে।
চেমচাঙৰ যিবিলাক বিলাত দামী দামী ন। এক লাখৰ ওপৰকেইটা সেইকেইটা বেছি ভাল।
উম, উম।
তাকেটো ইমানতো একলাখৰ ওপৰত কিনিব নোৱাৰো ন।
উম, উম।
সেইকেইটা অকনমান, দেখিবলৈও ফোনকেইটা অকমানেই নহয়।
উম।
দেখিছা নাই?
হেল্ল'।
অ' দেখিছা নাই বোলো?
তোমাৰ মাতটো ভালকে শুনি পোৱা নাই। অ' অ' শুনিছোঁ।
অ'।
কি কি কৈছিলা তুমি?
এই চেমচঙৰ কথাটোয়ে কৈ আছিলোঁ সৰু এ যোন যোনকেইটা মানে এক লাখৰ ওপৰত সেইকেইটা বহুত ভাল মানে, পুৰা লেতেজ ওলাইছে।
অ' অ' ভালে আছে। কিবা এইটো এছ চিৰিজটো বেছি ভাল মই ভাল পাওঁ এছ চিৰিজটো।
মোৰ এচ চিৰিজটো তুমি ভাল পোৱা? এচ চিজ টো যে আমাৰ সেইখনৰ দাদা এটাই মানে ডাইৰেক্ট বিক্ৰী কৰিবলৈ আনিছিলে আৰু আগৰ মানে ছোৱালী জনীয়ে একবছৰ চলাইছিলে হা এবছৰ চলাই মানে এতিয়া মানে তাত তাৰ ওপৰত এটা ওলাইছে ন নতুনকে এছ চিৰিজৰ ওপৰত কি ওলাইছে জানো মোক পাহৰিৰ নামটো, সেইটো সেইটো লৈছে মানে তাই। সেইকাৰণে এচ চিৰিজটো এ বিক্ৰী কৰি দিছে ছিক্স, আহ তোমাৰ ষাঠি হাজাৰত।
অ' অ'।
এনেইতো এছ চিৰিজৰ দাম এক লাখৰ ওপৰত ন।
উম হয়।
এক লাখ কিমান নেকি। ষাঠি হাজাৰ মানত বিক্ৰী কৰি দিছে, ত মানে আধা দামত আৰু।
মই এইবিলাকত বেছি নাজানো দেই মোবাইলৰ কথা কিন্তু মানে ভাল পাওঁ মই, চামচাঙৰ। আৰু আইফনৰ কেমেৰাতটো ভাল পাওঁ কিন্তু বেটেৰী বেটেৰি ভাল নাপাওঁ মই।
অ', সেইটো হয়।
উম, যদি বেটেৰি ভালে আছে যদি মানে আইফোনেই বেছি ভালে আছে।
অ' সেইটোয়ে আৰু মোক মানে, বেটৰীটো মোক অলপ ভাল লাগে। অলপ টাইমৰ কাৰণে চলি থকা।
বেটাৰিহে বেছি লাগে ন, কিবা ফটো তুলিলেও বেটাৰী যায়, যায়, যায়। আৰু, বেছিও নচলে এইটো মানে বেটেৰীটো।
আৰু মই এই যে, মোক স্টৰেজটোও বেছি লাগে জানা নে?
অ' মই অ' মানে আমাৰ ছোৱালী বিলাকতো সেইটোয়ে লাগে চাগে মানে ষ্টৰেজ, ষ্ট'ৰেজ আৰু বেটেৰী। বেটেৰিশীল ভাল হ'ব লাগিব, আৰু কেমেৰা। আৰু কাপোৰ।
উম অ', কাপোৰ মোৰ এইটো মোবাইলো যে
উম, উম।
টু ফিফটি ছিক্ জিবিৰ বেটেৰি তাৰমাহনে ষ্টৰেজ হা।
অ'।
সেইকাৰণে মই মাহঁতক কৈ আছো, মই কিন্তু ল'লে ইয়াতকে দামী, ইয়াতকে মানে বেছি ষ্টৰেজ থকা লম। নহবা এইটো সতি চেম ষ্টৰেজ ল'ম। কাৰণ, ইয়াতকে কমৰ নলওঁ বোলো মই।
উম।
কাৰণ এইবাৰেই মই বেছি স্টৰেজ থকা চলাইছো হয় নে নাই কোৱা। তাৰ পিছত মোৰ ইয়াতকে কম দিলেতো মোৰ দিগদাৰ হৈ যাব।
অ' সেইটোৱেই।
কাৰণ মই এইটো মোবাইলৰো, কিছুমান বস্তু মই এইটো তালে লব লাগিব ন।
অ' অ'। মই অলপ পিছত কল কৰিম হা।
অ' অ' হ'ব দিয়া।